হেল্ল, ' কি কৰি আছা?
অ মই এনেই শুই আছিলো। তুমি কি কৰি আছা?
ভাইৰ এনে বাকৰি আছো।
হয় নেকি, আচ্ছা। এ মই টোপনিৰ পৰা উঠিলো এইমাত্ৰ অলপ পিছত উঠিলো উঠি কিনে এতিয়াই
বহিয আছিলো অলপ।
উম মই উঠাই নাই মানে হোৱাই নাই আজিৰ দিনত এই গৰম য বিৰাট গৰম দিছে
অ এই তোমাৰ এই দিনততটো আজি বৰষুণ দিলেচোন
দিনত ক'ত বৰষুণ দিলে আবেলি সময়ত অলপ মানে ক'লাকে অলপ বৰষুণ ছতিিয়ালে সেইটোোৱে আৰু
বৰষুণ দিছিলো তোমাৰ এই দুটা মানত বহুত জুখি দিলে এক ঘন্টাত বৰষুণ দিলে তিনিটা লগত চে
উ হয় নেকি আমাৰ ফানে বৰষুণ নাই অলপো বৰষুণ নাই অলপ অলপ চ এতিয়াছে সেইটোোৱে আমাৰ মানে কিবা কবি খাপি দিল নেকি
অ এনেকুৱাও হ'ব পাৰে আৰু কিছুমান জাগাত নহয় ন হয়য় নো
হ বৰষুণি নাই তেনেকুৱা ধৰণে যি গৰম বাপৰে তাৰ পিছত যি বৰষুণ দিব লাগিব বুলি ভাবিছোঁ ইমান ক'লা হৈ আহিছিলে নাই বৰষুণ তৰগুণ একো নাই গৰম মাত্ৰ
এ এতিতো বৰষুণ দি কিনে আজি অলপ ঠাণ্ডা আছে
এয়াৰপানী গৰম বিৰাট গৰম বৰষুণ অলপ সময় পৰিল
অ অ আমাৰ সানতো পুৰা ঠাণ্ডা আছে আজি সেইকাৰণেতো আজি মানে অলপ ভালে লাগিছে ন ফেন চ চলাবৰ দৰকাৰ বনাই না
হয় নেকি অ ঠাণ্ডা বতৰ ফে চেন সেওলব নালাগ
উম উম
ঠিকেই ক'লা তুমি ঠাণ্ডা বতৰটোো ভাল লাগে বাৰু
উম ঠাণ্ডা মটৰটো বৰ ভাল লাগে
বেত ভাল পা ন াঠণ্ড হঠৎ আগৰ পৰাই ভাল পাওঁ
আ্া মতে মানে তোমাৰ ঠাণ্ডা বতৰটো ভাল পাও কিন্তু এই বৰষুণ দিয়াতটো ইমান ভাল নাপা মানে বৰষুণ দিলে কৰবাত গ'লে ভাল নালাগে এনেে ঘৰত থাকিলে ভালে লাগে
এই বৰষুণ দিয়া সময়ত ফুৰিবলৈ ভাল পাওঁ মই
অ হয়ক বৰষুণৰ সময়ত কেনেককাে ফুৰিব পাৰা বৰষুণ দি তিয়ে যাব চোনে
তিতি তিতি ফুৰিবলৈ ভাল লাগে মোক
অ সক
ফুৰিবলৈ ভাল লাগে
হয় নেকি
কি ক'লে মানে একো বেয়া নালাগে আৰু কিছুমানে জিকি গলে ভাল নাপায় নহয় মোৰ
উম উ
বৰ পৰা ভাল লাগে যে কি বো তুমি ভাল পোৱা নে
ভাল পাও ঘৰত থাকিলে ভাল পাও নিজনে কৰবাত গ'লে এক ভাল নালাগে ন ভাল কাপোৰ পিন্ধি যাও তোমাৰ জ কি কলে এইটো
হয় নেকি উ এই ন
তোমালোকৰ কিবা এই নিউজ চাই আছে নেকি আমাৰো এইটোয়ে নিউজ চলি আছে মানে সেইকাৰণে সেইটোও শুনা পালো একে একে নিউজ শুনা পালো
অ নিউজ মানে চলি থাকে অ আমাৰ মানে নিউজ চলি থাকে চাই
অ আমাৰো চাই থাকে নিউজ তুমি চোৱাানে
অ কেতিয়াবা চাওঁ আৰু কিবা এ নিউজ হ'লে চোৱা যায় নিউজ। চোৱাটো ভাল হ' চাব লাগে নিউজ চউজ তুমি চোৱাানে?
অ মই চাঊও কেতিয়াবা, কেতিয়াবাহে চাওঁ আৰু
অসমীয়া নিউজ নে হিন্দী নিউজ?
অসমীয়াই চাওঁ ন এই অসমত থাকে অসমীয় নিউজ চাওঁ আৰু হিন্দী নিউজটো চাই কি কৰিম? ব সেইবোৰো
মইতো চব চাওঁ ভাল লাগে।
অ হয় নেকি, মই নাচাওঁ বাহিৰৰ।
হয় নেকি? অ বাহিৰৰ নিউজ বাহিৰ নিউজ বোৰো চাব লাগে। যিহেতু বহুত বিষয়ে পোৱা যায় ন। ভাল লাগে মোৰ।
হয় কিন্তু মই মানে বাহিৰৰতো ইমান ভাল নাপাওঁ মানে হিন্দী নিউজ বিলাক। অসমীয়াই ভাল পাওঁ। অ অ ইংলিছ নিউজো চোৱা নেকি? অ হয় নেকি কি নিউজ চোৱা?
ইংলিছ নিউজ স্পৰ্টছৰ নিউজ। এতিয়াতো বৰ্তমান খেলা হৈ আছে ন ফুটবলৰ।
অ অ হয়।
এইটোৱে মানে নিউজত দি থাকে। তে সেইবোৰ চাওঁ আৰু ভাল অঁ সেইবোৰ ভাল লাগে অলপ।
অ সেইবোৰ চালে ভাল লাগে উম। সেই‌ ভালে লাগে আৰু ইমান মই নাচাওঁ আৰু ইমান স্পৰ্ট চৰ্ট নাচাওঁ মই ভাল নাপাওঁ। মই বুজিয়ে নাপাওঁ যে সেইকাৰণে নাচাওঁ এনে কেতিয়াবা আৰু ইণ্ডিয়া জিকিলে আৰু তেতিয়া ৰ ভাল লাগে মানে এনেই বুজি নাপ
হা, হা, কি কলা ইংলিছতটো বুজি পাওঁ, তোমাৰ মানে স্পৰ্ট বুজি নাপাওঁ, স্পৰ্ছৰ তুমি কলা ন স্পৰ্ছৰ নিউজ বিলাক যদি
চাগে ইচকো ইংলিছ অলপ ভালকে বুজি নোপোৱা। বা তাৰ বিষয়ে স্পষ্ট বুজি নোপোৱা ন?
কি ক'লা?
ইংলিছ ভালকে বুজি নোপোৱা চাগে? এনে চাব লাগে কেতিয়াবা ইংলিছত মানে বুজি পাব বুজি পাবা লাহে লাহে অলপ ক কষ্ট কৰিব লাগিব বুজি পাবা। এনেই তোমালোকৰ ঘৰতে যে নিউজ চাই কোনে বেছি চায়?
অ' তুমি বুজি পোৱা মানে ইংলিছ সেইকাৰণে চোৱা।
হয়, চাওঁ বুজি পাওঁ সেইকাৰণেতো চাই আছোঁ।
অ' মানে মই সেইটো কোৱা নাই যে মানে মই ইংলিছ বুজি নাপাওঁ। মানে মই কৈছো মানে যে স্পৰ্ট বুজি নাপাওঁ বুলি যে। খেলা যে কি যে ক্ৰিকেট চ্ৰিকেট খেলে যে সেইটো বুজি নাপাওঁ। সেইটো মানে মই চালে বুজিয়েই নাপাওঁ। যে কেনেকুৱা? নাজানো মই। নাই নাই সেইবোৰ মই তোমাৰ খেলি খেলি ছিলো কিন্তু মই ক্ৰিকেট খেলা নাই, ক্ৰিকেটটো বেছি তোমাৰ ল'ৰা হতে খেলে ন ছোৱালীহতে ইমান খেলা নাই।
ক্ৰিকেটৰ কথা কোৱা নাই মই ফুটবল আৰু বিশ্ব ৱৰ্ল্ড কপ হৈ আছে বুলি কলো তোমাক।
অ' ফুটবলৰ হয় নেকি? অ' ফুটবলো নাই খেলা মই ফুটবলো নাই নাই খেলা। ফুটবলো নাজানো কেনেকা খেলে বুলি মানে এনেইতো জানো যে ভৰি দি মাৰি দিব লাগে কিন্তু মানে কেনেকা কি কৰিব লাগে সেইটো। বোৰ ৰোল কেনেকুৱা আছে এইবোৰ নাজানো। অ' হয় নেকি?
সেইটোৱে আৰু।
অ' আচ্ছা।
আৰু একো নহয় ইজি হয়। খেলা-ধূলা কৰিব ইজিয়ে খেলা-ধূলা কৰাও ইজিয়ে।
হয় নেকি অ'।
খেলা-ধূলা কৰিব‌ই লাগে আজিকালি। সৰু সৰু পোৱালী বোৰ আজিকালি খেলা ধূলাই নকৰে তোমাৰ খালি মোবাইলত। বিজি থাকে বহুত। বহুত ল'ৰা-ছোৱালী দেখিছো মই খুব মোবাইল। খালী মোবাইলত লাগি থাকে বিৰাত বে বেয়া পাওঁ ম‌ই।
অ' হেই। হ'লেও মানে তোমাৰ আজিকালি বহুত জনা বস্তু বোৰো দিয়ে ন' সেইবোৰ চাই কিনে।
এই তোমাৰ জনা বস্তু কেনেকুৱা গেম খেলে সেইবোৰে চাই থাকে কি গেম।
অ' অ' হয়, হয় কিছুমানে চাই ভাল ভাল চাই কিছু। কিছুমানে।
ভাল ভাল চোৱা তো মই দেখাই নাই। কোনেবা চাই ভাল ভাল বা কোনে চাই? ভাল ভাল বা কোনে চাই? এনেই। চাগে আমাৰ পোৱালী বোৰ বেয়া চাগে।
অ' মই দেখা পাইছো, কিছুমানে মানে এনে ভাল ভালো চাই কিন্ত। কিছুমানে তোমাৰ এইটো তাহাঁতৰ ওপৰত নিৰ্ভ দি পেন্ট কৰে ন।
মইতো ভালে এইটো মোৰ মোৰ ঘৰৰ কাষত এখন সৰু পোৱালি আছে। এ মানে মোবাইল মানে এনেকুৱা ৰিলচ্ চাই থাকে। ইউটিউবত ভিডিঅ' চাই লাগি থাকে এইটো গেম কেনেকৈ খেলিব লাগে। কোনটো গেম ভাল
অ', হয় নেকি সেইকাৰণে চাগে তোমাৰ এনেকুৱ লাগিছে কিছুমানে। চবে বেয়া বুলি চাই বুলি মানে নাই।
সেই মোৰ মোৰ ভাগিনো মানে। আছে সি মানে। খেলা বস্তুবোৰ চাই থাকে চলো ভাগো এনেকুৱা ডাউৰী থাকে মানে। এই বোৱালি বোৰ দৌৰা দৌৰা দৌৰা দৌৰা বুলি। উম, খেলা-ধূলা কৰে সেইবোৰে চাই থাকে।
অ',
পোৱালীবোৰ কি চাব তোমাক কি।
তোমাৰ এনেও বুজিয়ে নাপায় ন' তোমাৰ এনেকুৱা সেইকাৰনে। সেইটো কোৱা নাই মই এনেই অলপ ডাঙৰ যেনেকুৱা। তোমাৰ আছে আৰু পোৱালি যেনেকুৱা ফাইভ ছিক্জত ছিক্সত পঢা সেনেকা।
সেই ত' ফাইভ চিক্‌জৰ পোৱালি তুমি মোবাইল দিয়া আৰু পঢ়িবলৈ দিয়া সিহঁতে মোবাইলত কি চাব তুমি গম পাই যাবা। আজিকালি পোৱালি খালী গেম গেম গেম। কিছুমান আৰু থাকে আৰু কিছুমান নকব নকওঁ আৰু চব বেয়া থাকে বোলে। কিছুমানতো ভালো থাকে ন' হয়।
উম উম।
দেহ। আৰু তাৰ পিছত তুমি এনে তুমি মোবাইল এনে কিমান সময় চলোৱা
মইতো চলাই থাকো মাজে মাজে এেনেকুৱা নহয় যে মই একা টাইমেদি মানে সেনেকা চলাই থাকো তোমাৰ উ চলাও আৰু অলপ টাইম ৰাতি পৰৱ চলাও দিনত এবাৰ চলাও যেতিয়া কাম শেষ হোৱাৰ পিছত কাম কৰা টাইমতো এবাৰ চলাই লওঁ সেনেকুৱা কৰো কেতিয়াবা
দিনভৰত কিমান সময় ব্যৱহাৰ কৰা এনে মেক্সিমাম
ব্যৱসাৰ কৰি থাকো মাজে মাজে কেতিয়াবা মানে লগত কল আহিলে তেতিয়া ব্যৱহাৰ কৰো কেতিয়াবা এনে অলপ কিবা মেছেজ চাব মন যায় তেতিয়া চাওঁ
এইবোৰ অভ্য়াসতটো বেয়া জান নে মানে মই যদি মই মই দিনত মানে মোবাইলৰ পাহৰো ন মই ব্যৱহাৰ নকৰোঁ সেই মানে সময় নাথাকে ন অলপ মানে ইপিনেপিনে কাম কৰিব লাগে আমাৰ মানে খেতি আছে এতিয়া বৰ্তমানতো খেতি
আৰু তোমাৰ এই কিছুমানৰ সেনেকুৱা হয় ন তোমাৰ দুটা দুটা মবাইল থাকে দুটা দুটা মোবাইল মানে এটা মোবাইল ইউজ কৰি মানে এইটো নাপাই আৰু মানে দুটা দুটা মোবাইল উচ্ কৰে এনেকা হয় এটা চাচ নাথিলে সেই চাচ লগ দিয়ে আৰু বেলেগ ইউজ কৰে সেনেকুৱা
কিবা অনলাইন কাম কৰিব লাগে চাগে সহতে সেইকাৰণে দুটাম ব্যৱহাৰ কৰে একদম আমি ক'ব নোৱাৰি
কিছুমান কিছুমান আছে আৰু মানে কিছুমানে সেনেকুৱা কয় আৰু ইউজ কৰিলে নকৰে বোলো
উমম চলাব লাগে মোবাইল চব ভাল চলাব লাগে দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগে
উম দিয়া মোৰো বহুত ভাল লাগে দিয়া ৰা
ধন্যবাদ
হম,